হেল্ল'
ভালে আছা
ভাল তোমাৰ
অ ভালে দিয়া কি কৰি আছা
মই আছো দ এনেই বৰ্তমান
অ মই এয়া ক কথাত অ মই কথা এটাাহে ভাবি আছিলো তাক তাকে বোলো সুধো তোমাকেে ৰি এইয়া এড এ পৰীক্ষাটো যে
অ
এইবাৰ ব এইবাৰ বোলো হয় নে নহয় তুমি জানা নেকি তাকে বোলো সুধি বোলো তোমালোকৰ এই ছোৱালীজনীয়েও দিছে যে
অ তাকে অ তাই কচিং কৰি আছে হ'বতো লাগে সিমানন্ত ছাৰটো দিবই দিবতো মানে কিহৰ কাৰণে কৈছো ধৰা এতিয়া কিমান ল'ৰা ছোৱালী পঢ়ি শুনি আছে ন প্ৰতি বছৰে এবছৰ ওৰত যেনেে ল'ৰা ছোৱী লাই আছে চ দনো কেনেকে কি কৰিব তেখেতে শিকান ধৰা বিভিন্ন ধৰণো ল'ৰা ছোৱালীক তাত হেৰি কৰিয়ে আছে গতিকে হব লাগেগে
অ সেই তাকে বোলো হেৰি মই কৰিছিলো কচিং যোৱা পাছত
তুমি যোৱা বছৰ কৰিছিলা ন
অ মানে হে গুৱাহাটীতে কৰিছিলো গুৱাহাটীতে
া তুমি এদৰে
এ টু ট দিছিলো অ তাৰপিছত কৰিৈছিলো হেৰি এ ক কৰি পেলাই সেয়া মানে পৰীক্ষাটো দিলো কিন্তু পৰীক্ষাটো মানে হেৰি হ'ল মোৰ এ নাম নাহিলে মানে পচ পচ নকৰিল অ
অ তেনেকুৱা উম উম উম
তাকে বোলো এবাৰ সে ভাবিছো দিওঁ বুলি এইবাৰ কচিং লোৱা নাই আৰু এইবাৰ এইবাৰ ঘৰতে অনলাইনকে লৈছো এবাৰ
কচিংটো অনলাইন কৰিবা আৰু
অনলাইনকে কৰিম আৰু
একো নাই তুমি তোমাৰ নিজৰ লগত তুমি সেইবাৰ অফলাইন তাতে থাকি অফলাইনত কৰিছিলা নহয় জানো। তাৰপিছত সেইখিনিও অকমান অনুসৰণ কৰিবা আকৌ এইখিনিও তুমি যদি তেনেকে কৰা তেতিয়াহলে তোমাৰ অনলাইনত ঘৰত আচলতে কি জানা বেলেগত থাকি পেলাই কৰাতকে মোৰ মতে যদি ঘৰত থাকি কৰিলে তোমাৰ অলপ ভালহে হয়। ত তুমি কিয় কৈছো তুমি পি জিত থাকিলা কিন্তু তোমাৰ বিভিন্ন ধৰণৰ হুলস্থ চুলীয়া পৰিৱেশ হয়নে। পঢ়া শুনাৰ কাৰণে তোমাৰ কাম নিজৰ কাম খিনিতো থাকিবই পঢ়াতো মানে কি জানা পচলীয়া পৰিৱেশ তাৰ ওপৰি তোমাৰ আহ খোৱা সময়ত তুমি খাবলৈ যাবই লাগিব। কত তাতে দুজনৰ লগত বহি পেলাই তুমি কথাা পাতিবই লাগিব তেনেকুৱা ধৰণৰ
উ এনে যায় অ সেইটোৱেতো উম।
সেইকাৰণে তুমি যদি ভাবা ভাবিছা যদি তেনেকে ঘৰতে কৰো বুলি তেতিয়াাহলে কৰা একো নাই এতিয়া ঘৰতে ধৰা মাহঁত আছে বনোৱা কৰা একো টেনশ্যন নাই আৰু তাতে খাদ্য বিলাকো খাই খাই মানে কিহত পি জি বিলাকত খাদ্য বিলাক ইমান ঠিক নিদিয়ে অ।
ঠিক নিদিয়ে অ। সেইটোয়টো এ বেয়া দালি খোপা সেওাত পানী নিচিনা দিব আকৌ ভাত বিলাকো কিবা আধা সিজা মানে ভাল নহয়
ভাল নহয় ভাল নহয় মই মানে এই আমাৰ তাইও মানে কৈ আছে মই কৈছো এনেই ললো লৈ পেলাই এতিয়া দেখোন খাব নোৱাৰো মোক তমোক সদায় মানে তেনেকে কৈ থাকে। মানে ঘৰত সদায় ভালকে তেনেকে খাই থকা ল'ৰা ছোৱালী নহয় জানো এতিয়া তাৰমানে তাত গলে সেই সেই তেনেকুৱা মোপা খাবলৈ মানে সেই মানে আমনি পাইছে আৰু। মেইয়া ঘৰত পৰা গলে আকৌ খৰচো তুমি সেইফালে ইমান সোপা পইচা দিব লাগে ন। পি জি খৰচ তুমি কোচিংৰ খৰচ। আছে পিজি খৰচ খৰচটো আছে আ খোৱা বোৱা পৰা আদি
আাকৌ নিজা হাত খৰচ বুলি এটা কিবা এটা ধৰা
এতিয়া তাকে টাই কৈ থাকে এতিয়া বাৰদে বুলি কলে লগৰ যিখিনি প্ৰায় চবকে লগ পায়ে থাকে তেনেকে সেইখিনি সিহঁতে তেনেকে যেতিয়া কোনো কোনোবা এজনী কোনোবা জন্মদিন বুলি যেতিয়া হেৰি কৰে তাহাঁতো মানে তাতো কিবা এটা দিব লাগে তাৰ উপৰি কেতিয়াবা অকন কেতিয়াবা অকণ মানে সদায় এ তাতে খাই খাই বেয়া লাগিলে কেতিয়াবা অকণ ছুটি মানে হেৰি কৰি পেলাই ওলাই যাব মন যায় গৈ পেলাই ধৰা কিবা এটা খাবলৈও মন যায় তেনেকেও এটা খৰচ হৈ থাকে তাকে মানে তাই কৈছে মই অনলাইন লো লোৱাতকে অ কি অফলাইন লোৱাতকে অনলাইন লোৱা হৈ ভাল আছিলে দেই
সেইকাৰণে মই এবাৰ অ সেইকাৰণে বোলো মই এইবাৰ অনলাইনকে ঘৰতে লওঁ আৰু
খৰচটো বেছি নহয় তেতিয়া এনে অ লাইন ললে খৰচটো বেছি হৈ যায়
উম
খৰচটো বেছি হয় আকৌ ঘৰৰ মানুহো অহা যোৱা কৰি থাকিব লাগে ন তাতে খুৱাবাতো ভাল নহয় কাৰণে আকৌ ধৰা ঘৰ পৰা কিবা এটা মাজে মাজে সপ্তাহে সপ্তাহে গৈ কিবা কিবি এটা দি থ থৈ আহিবগৈ লাগে খৰচ তেনেকেই বাঢ়ি যায় দিয়াচোন সেয়াই
সেইয়া সেইটো কাৰণে বোলো ভাবিছো সুধো তাকে বোলো
ক ক হেৰি ক'ত ল'বা তুমি অনলাইন কৰিলেও হেৰি
হেৰি মই এতিয়া লৈ আছো বাৰু এ চাৰ এজনৰ তাত অ হেৰি ভালে তেওঁ ভালে পঢ়াইছে ছে এতিয়া বৰ্তমান উ ক্লাছ বোৰ হৈয়ে আছে যে ছমহীয়া মই ছো ছমাহৰ কাৰণে লৈছোঁ
ছমাহৰ
অ নহ'লে পইচাকে
বাঢ়ি যায় বাঢ়ি যায় উম ন তুমি হেৰি অ ছমাহতো তুমি ছমাহ টো মানে কি আৰু তুমি নিজৰ লগতহে কথা
অ সেইটোয়ে অ
ছমাহত কৰা এবছৰত কৰা সেইটো তোমাৰ নিজৰ লগত কথা তুমি আয়ত্ব কৰা টোহে মেইন কথা কিমান খিনি আয়ত্ত কৰিছা উম, ঠিকে আছে ভালকে বুজাই যদি তেনেকেই গৈছে। তেতিয়াহ'লে তোমাৰ সু-সুবিধা হৈ আছে।
উম, অ', নাই নাই বহুত ছিলে পঢ়ি আছে
বহুতে পঢ়ে আজিকালিচ চবে অন লাইনে কৰে অ'। অ', মানে কি হয় চবে তেনেকে নোৱাৰে নহয় থাকি পেলাই, তেনেকে পি জি ত ৰাখি। চবেই সুবিধা কৰিব নোৱাৰে নহয় তেনেকে। সেইকাৰণে মানে সেইয়া আৰু।
পইচা পাতিৰো কথা আছে, মো দেইত তই এতিয়া
অ' দে, অ', অ', অ', অ', অ' তাকেইতো, এতিয়া ইমান কষ্ট কৰি পেলাই ন'? অ', তুমি সেইবাৰ পোৱা হয় ভাল লাগিলে হয়, তেতিয়াও ইমান খিনি পইচা কিমান, এতিয়া এইটো খৰচ? খৰচ, এ-ছ-এইটো যে তুমি ছমহীয়া কৰিছা খৰচটো?
এইটো পঞ্চল্লিশ হাজাৰ পৰিব। এইটোতো পইচা আছে, কিন্তু সেয়া তেওঁ পি জি ত খৰচ দিব নালাগে আৰু।
অ', পিজিত খৰচটো, বাহিৰা খৰচটো, উম।
ঘৰ-ঘৰৰ পৰা সেই যোৱবাৰো মই অলপ মানে হেৰি কৰি পেলাইহে গৈছো। ছিলো অলপ মানে, এ হেৰি কৰি গৈছিলো আৰু, যাবলৈ নিদিয়ে, মই গৈছিলো আৰু বোলো, কিবা এটা তেওঁ, আৰু ঘৰতনো
তাকে, তাকে, অ'।
এ, ইমান দিন পুহিলোৱেই, এ হেৰি চেৰি, বি এ লেকে পঢ়িলোৱে, তাৰ পিছত এতিয়া বোলো উম বা বাহিৰতে পঢ়ি পেলাই, কিবা এটা তেওঁ
অ', অ' অ', নহ-নহয় আচলতে মানুহ বাহিৰলৈ ওলালে বহুত কথা শি শিকে সেইটো হয়, শিকিব পাৰি। তুমি দহজনক লগ পালা দহজনৰ পৰা তুমি দহটা কথা শিকিলা, হয়নেে দহটা ভাষা শিকিলা, দহটা কথা -থা শিকিলা তেনেকে তুমি উ, ভালহে। ভাল আচলতে। কিন্তু মানে সেইটো সুবিধা টো কৰিব নোৱাৰিলে,
পইচা পাতিও দিগদাৰ হয়। অ সেইটোয়েই।
প্ৰব্লেম, এতিয়া চব ফালে চাব লাগিব ঘৰখনো চাব লাগিব ন!
অ।
তাৰপিছতে আকৌ ধৰা তোমাৰ, উ ছোৱালী মানুহ হিচাপে খৰচটো, নিজেও চোৱাচোন। ন। এতিয়া তুমি এটা কাম কৰিব পাৰা কিন্তু, গম পাইছা। তুমি এতিয়া ঘৰত ত ধৰা সেইটোহে গৈছা, তোমাৰ অনলাইন ক্লাছটো, তোমাৰ নিৰ্দিষ্ ষ্ট এটা টাইমত হে হয়। হয়, কিন্তু তুমি টিউচন কেইটামান কৰোঁ বুলি কালে কৰিব পাৰা, আজালি মানে কি জানা? তোমাৰ হেৰি স, কিতাপ বিলাক যে, এই চেভেন এইট তেনেকোৱা ফালৰ পৰাই হেৰি প্ৰশ্ন বিলাক আহে।
হেৰি, মানে টিউশচন কেইটামান গম পাইছো, কিন্তু আমাৰ গাঁৱত মানে ঢেৰ টিউচন মাষ্টৰ, এক্দম মানে ভৰি আছে বুলি ক'ব পাৰি। মানে, এইটো এইটো ল'ৰা ছোৱালী চোকা নহয়, মানে টিউচন মাষ্টৰ হৈয়ে গৈ আৱ এইটো, মুঠতে বহুত টিউচন মাষ্টৰ। টিউশন পোৱাটোৱে মানে বহুত ডাঙৰ কথা। -থা।
অ নহয়, ভালকে ভালকে পঢ়ালে, ভাল কে পঢ়ালে হেৰি নহয়, টিউচনত ল'ৰা, আজিকালি ল'ৰা ছোৱালীও বহুত টেলেণ্টেড নহয়, ভালকে পঢ়োৱা মাষ্টৰৰ ওচৰতহে টিউচন লয় গৈ। গম পাইছে নে নাই, তুমি যদি তেনেকে ভালকে পঢ়োওৱা, তেতিয়া তোমাৰ ওচৰত তেনেক ল'ৰা ছো ছোৱালী কেইটামান বাঢ়ি যোৱাৰ লগে লগে আছেনে তেনে তেনেকে তোমাৰ হেৰিটো বাঢ়ি যাবগৈ
সেইটো হয় কিন্তু আকৌ টিউচন মই মানে অকমান বেছি বেছি হেৰি মানে এ ভাবো বেছি কথাবিলাক আৰু টিউচন টো কৰিলে এতিয়া অত দিন হল
অ অ একো নাই পঢ়ি থাকিলে নহয় নহয় তুমি সেইটো তুমি সেইটো ভুলকেহে ভাবি আছা কিয় জানা তুমি যদি এইটো এনেকে পঢ়ি থাককা নহয় তুমি লৰা ছোৱালীকো পঢ়া থাকা তোমাৰ সেইটো এটা অভিজ্ঞতা হয় তুমি সেইটোৰ পৰা বহুত শিকিব পাৰা সিহঁতৰ এতিয়া যিবিলাক ধৰা আমি যিবিলাক কিতাপ পঢ়িছোঁ বা তুমি যিলাক কিতাপ পঢ়িলা সেইবিলাক কিতাপত ধৰ উ নাইকিয়াই হ'ল দিয়াচোন কিছুমান কিছু সংখ্যক মানে কিছুহে আছে আ কিন্তু এতিয়া কিতাপ কিতাপ বিলাক চাবাচোন তুমি উম
এতিয়া মানে বিয় যিটো হেৰি হয় বিয় যিটো মানে প্ৰগ্ৰাম টো যে মানে বিয়ে পঢ়া খিনি াল খিনি আৰু যদি ধৰা মেজৰ ল'লে হিন্দীত হিন্দী লোৱা খিনিৰ কাৰণে ইংলিচৰ একো চাবজেক নাই অকল হিন্দী লৈছে
উম উম উম
স্ত্ৰী যদি মাইনৰ লৈছে সিহঁতে খু বুলি ক'লে অসমীয়া দেখিব পাৰে আৰু যিহেতু আমাৰ মাতৃভাষা অসমীয়া আমি অসমীয়াত ভালদৰে বুজি পাওঁ লিখিব পাওঁ গতিকে আমি অসমীয়াতো লিখি দিওঁ ইংলিছ মানে কথা া ই নাহে গতিকে ইংলিছ নাজানা নিচনা
অ সেই সেইটো কাৰণে মানে কি জানে হেৰি কৰিব লাগে এয়া তোমাৰ অ মোৰ মতেদি তুমি টিউশন কেইটামান কৰিথাকিলে তুমি ধৰি লও আগতে পঢ়ি অহা খিনি পুনৰাবৃত্তি কৰা নিচিনা হব তুমি কিন্তু টিউশচন কেইটামান কৰিলে তোমাৰ নিজৰ লাভ হব
লাভ হ'ব সেইটো হয় আৰু।
তুমি কি পঢ়িলাও অ', তোমাৰ খিনিও পঢ়িলা আৰু এফালেও কিবা কিবি চালা পাহৰি যোৱা কিছুমান বস্তু তোমাৰ আকৌ যেতিয়া পাই যাবা তোমাৰ মনলৈ আহিব গম পালানে সেইটো কাৰণে মোৰ মতেদি কিন্তু টিউচন টামান কৰিব পাৰা। ইফালে তোমাৰো সেইফালে কিবা এটা হাত খৰচ ওলালে ন'। নিজৰ খৰচ ত' কিবা এটা মিলাব পাৰিলা দিয়া উম, সেইটো কাৰণে মানে মোৰ মতেদি কিন্তু, তুমি কৰিলে ভাল হ'ব।
তিয়া মানে, পালেতো ভালে বাৰু।
অ', তেনেকে তুমি নিজে কৈ চাবা। বোলে হেৰি, ব, তেনেকে ল'ৰা ছোৱালী আমিও টিউচন-চিউচন কৰোঁ নহয়, আপোনালোকৰ ছোৱালীজনীক টিউচন দিছে নে? নাই দিয়া যদি হেৰি কৰিবচোন, মোৰ আৰু মোৰ ওচৰলৈ পঠাবচোন বাৰু মই, অকমান চাই দিম নহ'লে।
অ', অমাৰ বা জনীয়েও কৈছে অ', বা এজনীও কৈছে। তাইও সেনেকে, হেৰি তাই মানে টেটত পাছ কৰিলে। আ, তাইও কৈছে যে তাইও মানে প্ৰথম সেই টিউচন কৰি আছিলে। অ', মানে এ-এই এনেই আছে, এনেই মানে কি, তেতিয়া তাই হেৰি পঢ়ি আছিলে, ডি এল এড। পঢ়ি আছিলে।
অ', অ'।
সেইয়াই আৰু, সেইটো কৰি খ-খৰচ এট, হাত খৰচ তই ওলিয়া, টিউচনটো কৰি পেলায়, প-পঢ়াটো ভাল আছিলে তাই। তাইও মোক কৈছিলে এতিয়া যে মই হেৰি টিউচন, টিউচনটো কৰি থকা পাহে বহুত কথা, নাজান কথ
নাজানা কথা শিকা যায়, বহুত কথা শিকা যায়। মানে উম, দহটা ল'ৰা-ছোৱালীক পঢ়োৱালে, দহটা ল'ৰা-ছোৱালীৰ পৰা তুমি এতিয়া গ'ম পাবা যে, এই ল'ৰা ছোৱালীটো কেনেকুৱা, এই ল'ৰা ছোৱালীটো কেনেকুৱা। গতিকে সিহঁত মানে সিহঁতে কেনেকুৱা ধৰণৰ উত্তৰ দিব, মানে বহুতখিনি অভিজ্ঞ টা। হয়, গ'ম পালনে? সে-সেইটো কাৰণে মানে তুমি, মোৰ মতেদি টিউচনটো বৰ্তমান কৰি ল'লে ভাল। অ', ঠিক আছে দিয়া। এতিয়া হেৰি নহয়, ৰাখিছোঁ দিয়া। অ', অহ। ঠিক আছে দিয়া, উম।